হেল্ল' অ' বাইদউ। কি কৰি আছে?
এইয়া এই ওচৰৰ মানুহ এজনীয়ে তাঁত বাতি কৰিছে অকনমান লাগি দিবলৈ আহিছো।
অ' মই বোলো বহুত দিন হ'ল। মই এয়া এই লৰা ভাগৰ চোলা এটা চিলাই আছো।
অ' লৰা ঠিকে আছে?
ল'ৰা ঠিকে আছে দে।
অ' খোৱা বোৱা কৰিলা?
খোৱা বোৱা তেনেকে কৰা নাই বাৰু, মানে আমি ইমান সোনকালে নাখা
অ' দিয়া কিবা জলপান খালা?
অ' জলপান খালো অ'।
অ' অ' মানুহজন আছে নে অ' অ'। অ' এপা বাবা
উম বাবাও আছে বাবা মানে এই বৰসভা এটা আছে ওচৰতে
অ' অ' বৰসবাহ আছে যে তেতিয়াও
অ' তালে যাবলৈ ওলাইছে
অ' অ' অ' তাপ চত হেৰি চবৰে তেতিয়া ভালেই আৰু ন এই বহুত দিন ফোন কৰা নাই
বহুতদিন খবৰ খাতি এটা লোৱা তোমালোকেও লোৱা নাই মোৰো এয়া এইফালে ল'ৰা
অ' মো এই ছোৱালীক স্কুলত দিলো নহয় বা
উম।
সেই কাৰণে সময়ে নোপোৱা হৈছো অ এতিয়া আকৌ পথাৰলৈ যাব হ'বই এতিয়া বাৰিষা চিজিন
হয় হয় হয় বাৰু সেইটো কথা
আৰু তাতে সেই তোমাৰ এই নাম্বাৰটো মোৰ ইয়াত দেখোন নতুনকে উলাইছে নাম্বাৰটো চেঞ্জ কৰিলা নি
অ' নম্বৰটো টো মোৰ মানে কি ক'বা মাজতে বহুত খেলি মেলি হৈ গ'ল
অ' মোৰ হে দেম নতুন নাম্বাৰ ওলাইছে আ ক
মানে তোমাৰ আগতে এয়াৰটেল আছিলে ভুদা আছিল ছিলে তাৰপিছত এইবিলাক চিম বিলাকৰ তাৰপিছত সেইকাৰণে এতিয়া নাম্বাৰটো চেঞ্জ কৰি পেলাই এতিয়া আকৌ জিঅ'ত উলিয়ালো এটা।
অ, অ মই ভাবিছো এই বহুত। দিনেই খা-খৱৰ নাইকিয়া হ'ল বোলো কিবা বেয়াই পালে নে কিয়েই নে?
এ নাই পোৱা নাই পোৱা কেলে বেয়া পাম বাৰু।
মোৰ বেয়া পোৱা নাই মই ভবি আছোঁ। মোৰ মানে ফোন কৰিবলৈ তেনেকে সময় নাপাও পতকে মনত পৰে আকৌ পাহৰিয়ে থাকো ফোনটো লগাবলৈও।
অ, হয়, হয় আৰু সেই
অ এই ছোৱালীজনি স্কুলৰ পৰা অহা পিচত ফোনটো মই নাপাওয়ে নহয় ইমান ফোন চাই থাকে ৰাতি কিবা এটা চাওঁ বুলিলেও সেই নেট খতম কৰি থৈ দিয়ে।
উম এই আমাৰো এই একে লৰা মানে কি কবা। অকল ফোনটোকে চাই থাকিবলৈ লাগে। ফোন চুবলৈ সেইকাৰণে তেনেকে নাপ পাওঁয়ে এতিয়া মা ঘৰৰ মাহতে কয় ঘৰৰ মাহতে কয় বোলে তোলে ফোন মাৰি থাকো মই বোলো কি ক'বি এতিয়া ল'ৰা। মই ফোন চুন
অ, আমাও কালি হেই এই ওচৰৰ মানুহে এজনীয়ে তাঁত বাতি কৰিম বুলি খবৰটো দিবলে ইমান ফোন কৰি আছে, ছোৱালীয়ে ৰিচিভ কৰি কৰি কথা পাতি থৈ দিয়ে নহয়। নহ'লে সেই ফোনটো কাটি কাটি। থৈ দিব, মোক নকয়ো।
সেয়া নহ'ব মানে কি হয়, সিহঁতি চাবলে নাপা
অ চাবলে নাপাব ফোন আহিছে বুলি কলে দি দিব লাগিব যে, সেইটো কাৰণে তেহেতি নিজে পাতি পেলাই থৈ দিয়ে।
উম উম উম, এ আজিকালি ল'ৰা ছোৱালীৰ কথা তুমি ক'বই নালাগে আও মানে।
অ। এতিয়া সেই ভাত বনোৱাই নাই মানে?
ভাত, বনালে বনালে।
অ, অ, অ, অ, মানুহজনে বনাইছে, সুবিধাটো।
অসুবিধা অ, অসুবিধা মানে পৰা হৈছোঁয়ে আৰু ব নোৱাহে নাই।
অ অ এ হেই, এই আমাৰ ওচৰত বো য়ে, সেই চাদৰ লগাইছে, নুনি বব। তাপা বোলে আহি আহি বাছ অকমান লাগিব, মই ইমান তাঁতৰ নেযানো বিশেষ। কিন্তু শেইয়ে টানি দিবলেকে আহিছো আও, তাপাচ ছোৱালী অহালৈকে থাকিম তাৰপিছত যামগে আও। ব
ছোৱালজনী অহা পাছত তুমি ছোৱীজনী এৰি দিব।
অ নোৱাৰো নোৱাৰো হুনো আউ তাই শাক চকমা খোৱাবও লাগে যে। ইমান ৰ'দ ওলাই। আছে ভাবৰে।
এ বহুত, আমাৰ ফালে বতৰটো ইমান নাই বাউ, অ আমাৰ ফালে আমাৰ। ইফালে বতৰটো কলা হৈ আছে। ইমান ৰদতটো নাই বতৰ।
অ এটা চাইডে বতৰটো বেয়া, এটা চাইডে ইমান ৰ'দ। দিছে বত। বতাৱ মাৰি আছে, আও মাৰিলে বৰ দিগদাৰ, নহয় ভাল কিন্তু ই বেয়া। তাবো ইফালে সিফালে গুচি।
অ অ তাঁত বাতি কৰিবলৈ বেয়া সেইটো হয় বাউ উম্।
যাই আকৌ সূতাবো, তাপা সেই, তোমালোকৰ হাঁহ ছাগলী বোৰ। আছে নহয় এতিয়া
হাঁহ ছাগলী আছে অঁ ছাগলী এতিয়া তোমাৰ চাৰিজনী আছে
অঁ অঁ তাপা হেৰি জাৰ্চি গাইজনী আছে নাই
জাৰ্চি এজনীহে আছেগে
অ 'অ' গাখীৰ আছে নে
গাখীৰ আছে অঁ
অঁ অঁ উম গাখীৰ সেই ঠিকা দিয়া নে
ঠিকাও দিওঁ তাৰপিছত আকৌ তোমাৰ টেকেলিও ভৰাও
অ' অ' তুমি দেখোন এটা কাম কৰিব পাৰা এই ঘৰতে দেখোন পনিৰ বনাই এনেকে বিক্ৰী কৰিব পাৰা
উম পাৰো পনীৰ চনীৰ বনাবলৈ মানে কি হয় তোমাৰ পনিৰ চনীৰ বনালে ইমান লাভটো নহয়
অঁ অঁ আৰু হেৰি আমাৰ গাঁৱৰ মানুহ ইমান হেৰি নহয় বাৰু হয়
উম পনীৰ চনীৰ বনাবলে মানে ইমান হেইটো নহয় লাাভটো নুঠেগে মানে তাৰ সলনি গাখীৰ তোমাৰ ঠিকালে দিয়া বা হেৰি কৰাই ভাল
বা দৈ কৰিলে উম পঞ্চাশ টকাকে লয় নেকি ন
পায়
অঁ সতৰ টকা অঁ আমাৰ অঁ আমাৰ সেই জাৰ্চি নাই বাৰু কা গৰু এজনীহে আছে।
উম, আমাৰ হেৰি তিনজনী আনিছে। আছিলে নহয়। তাৰ পিছত তোমাৰ কি ক'ম খোৱা মানে এনেকে ধৰি লও এইবিলাক হেৰি নাই আৰু ঘাঁহ
ঘাঁহ নাই অ'। জাৰ্চি গৰু ঢেৰ খুৱাব লাগে নহয়, বৰ কষ্ট হয়।
উম উম তাৰ পিছত সেইকাৰণে দুজনী বিক্ৰী কৰি দিলে এতিয়া এজনী আছে।
অ' অ' আৰু এৰাল দি থলেও যি খন চিঞৰ লগাব ব অ'
মানে বহুত অসুবিধা।
অ' তুমি হেৰি আমাৰ এই ওচৰৰ সেই খুৰি এজনী এজনীয়ে মইনা খাল আনিম বুলি কৈছে। অ' তুমি হেৰি মই নাম্বাৰটো দিম যোগাযোগ কৰি ৰাখিবাচোন এতিয়া তাতো সোমাব পাৰিবা আজিকালি এনেই থকাতকে।
অ' হয়তো কি কিবা এটা কৰি থাকিব পাৰি।
অ' অ' সেইটো কাৰণে মই, অ' মই তোমাক সেই খবৰ কৰিম বাৰু। মই সোমামেই বাৰু মই সেই তেওঁলোকৰ কথা পাতি থৈছোঁ।
অ' অ'।
খুৰীজনীও পাতি আছে বাৰু সেই যোগাযোগ কৰি আছে তাৰপৰা আনিম বুলি কৈছে পেকেত মাই বাৰিষা চিজনটো নানিব চাগে, তাৰপিছতহে আনিব।
অ' এই বাৰিষা তোমাৰ এতিয়া খেতি বাতিলে যাব লাগে নহয়।
অ' বাৰিষা দিগদাৰ হ'ব আৰু সেই মানে এ ডাঙৰকে চালি এখন বনাই ল'ব লাগিব যে, চব ভিতৰতে হ'ব লাগিব যে। সেইটো কাৰণে সেই অ' ডাঙৰকে চালি এখ বনাই ল'ব তাৰ পিছতহে যেনিবা এইবিলাক শালখন অনা কথা ভাবিব আৰু।
অ'।
বাৰ মামাক বোলো মোৰ লগত আৰু দুগৰাকী আছে সেই দুগৰাকীকো পাৰিলে সোমাই ল'ব লাগিব।
বা আমিও এনেইহে থাকোঁ।
খবৰ দিম বাৰু তোমাৰ সেই নাম্বাৰ এইটোয়ে নহয় জানো?
অ নাম্বাৰ এইটোয়ে এতিয়া আও চেঞ্জ নকৰোঁ আৰু নাম্বাৰ।
মাজৰ মাজে মাজে ফোন এটা কৰি থাকিবা, নহ'লে সেই দিগদাৰ হয় নহয়।
সেইটো হয় বাৰু অ- মানে কি ক'বা এইটো বিয়স হয় এতিয়া মানে ল'ৰাৰ লগতে ব্যস্ত হৈ থাকিব লগীয়া হৈ যায় মানুহজনো কামলৈ যায় আকৌ এতিয়া মানে দেউ তাইও মি
অহ-সংসাৰত সোমালা এতিয়া
অ সেইটো কথা।
এ পাচলিবোৰ হৈছে নে ঘৰত?
পাচলি মানে, পাচলি তোমাৰ তেনেকে হোৱা নাই, অকল তিতা কেৰেলা এজোপা লাগিছে। এটা দুটাকে খাই থাকিবলৈ হয় আৰু
অ আপোনালোকৰ হেই উম ঘৰতে এইবোৰ তিহুবোৰ ইমান হয়, এইবাৰ হৈছে নাই?
এইবাৰ নাই হোৱা তোমাৰ এই গছ বগাইছেহে তোমাৰ মানে কি হ'ল পানী মাজতে পানী খুব হৈছ ছিলে নহয়। আমাৰ মানে আমি যোন কন জেগাত আছো মানে পানী পুৰা মানে বহুত পানী তোমাৰ ৰখি যায় পানীয়ে গোটেই মাৰি পেলালে মানে?
অ আৰু এইবাৰ বতৰ তো যিহে পাচলি হ'বলে মানুহক সুবিধাই দিয়া নাই অ
উম উম এতিয়া তোমাৰ এয়া বগাইছেহে গছ।
অ গছ বগাই ছেহে লাগিব গেও পাই শেহতীয়াকে অ আমাৰও সেই ভাত কেৰেলা এজোপ আছে আকৌ তিতা কেৰেেলা জোপাই এই মানে দুই চাৰিটাকে খাই থাকিব পৰা হৈছে আও
অ অ হওক হওক কিবা এটা এনেই কনা কিনি খোৱাতকৈ তোমাৰ ঘৰতে এটা দুটা খাই থাকিবলৈ হয়।
অ সেইটোকে আৰু ঘৰত কেইটা খাবলৈও ভাল। হয়।
অ এনেই ন সেই কি ওচৰতে নে হেৰি তাঁত বাতি কৰা খুইহঁতক ঘ
ওচৰতো নহওক মাৰ আহিব লাগে।
অ' এতিয়া ঘৰত কোনে, মায়ে দেতাই আছে চাগে?
মাহত আছে অ'।
অ' ভাত পানী তুমি বনোৱা
ভাত হে, এনেই ৰাতিপুৱা বেলা সেই জলপান খাওঁ যে অ' সেইটো কাৰণে সেই ভাত বনোৱা নাই, বনামগে আৰু। ছোৱালীজনী অহালে সেই সেইকণ সময়তে ভাত খাওঁ একেলগে দুই জনি অ' আমি সেই ভাত ভাজি খাও যে সেইকাৰণ তাই স্কুলৰ পৰা অহাৰ পিছতে খাওঁ আৰু উম উম।
একদম পুৰা হুলস্থুল হৈ আছে।
অ' সে ৰাস্তা কাষতে, আৰু হেৰি মানে এই তাঁত বাতি কৰাৰ ওচৰত ধঢেৰ মানুহ আছে যে।
আহ অ'।
এনেও আছে মাইকী মানুহ ববিনকৰাই ববিন কৰি আছে, তাৰ পিছত বচাই বাচিছে, মই টানিছো।
অ' অ'।
অ' এইবিলাক কৰি আৰু, মইনা খাল আনিম বুলি ভাবিছো এয়া। সেইটো কাৰণে সেই চবেই হাতে পাতে লাগে চবেই শিকি আছে আৰু তুমিও, খবৰ কৰিবা আহিবাচোন, ফোন কৰি আজৰি থাকিলে।
অ' কবাচোন কবা, মোৰ সেই আজি মানুহজন বাৰু ঘৰতে আছে তেতিয়া যদি সুবিধা পাও যাম বাৰু যদি
আহ আহ, আজি মানুহজন নাই যোৱা? আহ আহ মানুহজনৰ এনে হেৰি উম গা ভালে আছে নহয়?
গা ভালে আছে ভালে আছে। এ গা মানে তোমাৰ কাহ কাহে হৈ থাকে মাজে মাজে।
অ' সেই আগৰ কাহটো ভাল হয়
নাই হোৱাগে নাই হোৱাগে, ঔষধ খায়ে আছে তোমাৰ কি ছে ক'বই পৰা নাই আৰু।
অ' ভালকে ডক্তৰ এজনক দেখাবাচোন।
মাজতে ভাল হৈছিলে, এতিয়া তোমাৰ আকৌ মাজে মাজে ধৰে।
অ' অ', ভালকে ডক্তৰ এজনক দেখুৱাই ল'বা।
তাকেহে দেখাব লাগিব অ'। তাকে ভাল লগ প্ৰমাণে তোমাৰ আকৌ ডিব্ৰুগড় গুৱাহাটী এনেকৈ যাবগৈ লাগিব যে। অকন পইচা পাতিও মানে অ', অসুবিধা হয়।
সেইটোতো হয়েই, হ'লেও সেই পইচাতে চাই থকেতকৈ বেমাৰটো আকৌ ভাল হলেওতো ভালেই হয় নহয়, উম সেইটো কাৰণে ভালকে দেখুৱাই আন মেলি লবা এইবিলাক আজিকালি ধৰিবই নোৱাৰ। নাই গম পাইছা নে।
অ।
উ লৰা খোলে নেকি?
লৰা হোৱা নাই লৰাই বাপেকৰ লগত দোকান হলে গৈছিলে আহি সোমাইছেহি।
মই ইয়াত লাগি আছো যে।
অ ঠিক আছে লগা লগা ফোন এটা কৰি থাকিবাচোন মাজে মাজে, অ।
একচপ।
তঠু একো মে।